হেল্ল' অ কোৱা এই একো কৰা নাই তুমি
নাই মই একো কৰা নাই নাই বহিয়ে আছিলো অলমান কা এনে বহি আছিল ভাগৰ লাগি দিছিল কামবোৰ কৰি পেলাই ন বহি আছো মানে
অহ ময়ো একে
কিন্তু
তুমি কি কৰি আছা
মই একো ইমান কৰা নাই আৰু এনে আৰু বাগৰিয়ে ফুৰি আছো কোৱা
অ বাৰত আছিল নেকি আজি ক'বাত
অঁ আজি মই গৈছিলোঁ আজি মই হেৰি চাব গৈছিলোঁ
উম ইটো ফিফা
অ ফিফা
অ মোৰ যোৱাৰ মন আছে মানে ৰাতিপুৱা আছিল না ৰাতিপুৱা আমাৰতো তাঁতেৰ দিন থাকে আমাৰ ৰা ঘূই আছিলে মানে মই উঠিছো দশটা মানত দহটা এঘাৰ বজাত উঠিছো যাৰ মন আছিল উঠাই হোৱা নাই
মই পুৰা কি কয় হেৰিটো চালোঁ তাৰ আগৰ মেচটোও চালোঁ তাৰপিছত ছেকেণ্ড মেচটো চাবৰ কাৰণে পাই গ'ল আৰু তাত
মানে কি ফাৰ্ষট ৰাতিৰ মচ
ৰাতি নৰৱে আৰু ইংলেণ্ডৰ আছিলে সিহঁতৰ চাইছিলো ফনত
কত মানে তাতে চাচে আছে নেকি তোমাৰ অ যত চাই আছিলে মানে তোমাৰ কলচল
ফোনত চালো প্ৰথমোতো তাৰপিছত মই গ'লো ফিল্ডত গলো ফিল্ডত
অ ফিল্ডত অ ঠিকে আছে ফিল্ডত চাইছে নেকি ৰাতিতো
নাই নাই ক'ত পাৰি ইমান বৰষুণত মই ৰাতিপুৱা বৰষুণ নিদিলেহে যাম বুলি ভাবিছোঁ বৰষুণ দিয়া নাই গুচি গ'লোঁ
ভালে বুজিছা ময়ো যাম ভাবিছো মই শুই থাকা হ'ল না গমেই পোৱা নাই
আও আহিব লাগিছিলে ভালে লাগিলে
উ আহিম ভাবিছিলো নে যোৱা হোৱা নাই
অ হা
মানে মেথ চাই পেলাই ক'ত গৈছিল?
অঁ আৰু যেনেই আৰু ক'তো যোৱা নাই ন কিবা কিবি খালো তাছত আৰু আহি দিলো।
উম ভালে বৰ মানে ৰাতিৰ মেচ খন চাইছিলো মানে পাই। ৰাতিতো চালো নৰৱেৰ হৈছে ন ম নৰৱেৰ আৰু ইংলেণ্ডৰ।
অ
চাই পেলাই মানে এম শুলো আৰু।
তো হেৰি লগা নাই আৰু মেচটো চাই কিনে
উম মানে
এনাৰ্জিটো নাই কিয়নো?
হা
এ ৰাতিৰ মেচটো চাই কে ইমান মানে হেৰিতটো লগা নাই আৰু
অকণমান হেৰি টাইপত আছিলোঁ
উম বুজিছো বুজিছো। মানে ইমান কিবা এইটো নাই মান থাকে নাৰ গেমত যেনেকা এক্সাইটমেট থাকে অলপমান যেনেক কি হব কি হব এটা সটো ন আছিল আৰু যেনেকা আৰ্জেণ্টিনা আৰু ইজিপ্টৰ মেচ আছিল তোমাৰ
অ
এ ভাবিছো আৰ্জেণ্টিনা হাৰি গ'ল তেওঁ ইজিপ্ট মধে আত কি মাৰিল ইজিপ্তটে হাৰি গ'ল লাষ্ট্টত
এতিয়া মেচিৰ পাৱাৰ
অ আনকাৰ মেছে এতিয়া আহিব ছেমি ফাইনেল
অ
কি লাগে? কেনেকা খেলিব? বেছি
ক'ব নোৱাৰি সিহঁতে সব লাষ্টৰ লৈকে থৈ দিয়ে। সিহঁতৰ সিহঁতৰ সিহঁতৰ মেচ চালে মানে অকমান কিবা বি পি মেচিন লগত লৈ বহিব লাগে নিচিনা লাগে। ইমান মানে হাৰ্ট এটেক আহি যাব নিচিনা
এই ইমান প্ৰথ ষ্টাৰ্টিং মেথচ দেখ হোৱা নাছিল এ মাৰি দিছিল গ'ল। এ তিতাই লাগিছিল হাৰি যাব নেকি লাষ্টত লাষ্টত মাৰি দিলে আৰু
অ অ এই সিহঁতৰ লগত এনেকা হয় চব বাৰে
বুজি পা নাই এনেকুৱা লাগে নি লাষ্টতে কাম কৰে আন
লাগে মুমেন্টত পুৰা হেৰিত বদলাই দিয়া সলনি হৈ যায় চব
ব্ল এনেকা হৈছিল এ', তোমাৰ ড্ৰ' হোৱাৰ কাৰে মানে মেচ কিবা পাইনা পেনেটি শ্বুট আউট পালে। নহলে মানেপ দুটা দুটা এনেকা হ'ল এই বছৰতে মানে মানে লাক পেনেলটো শ্বুতাউত পালে নহলে এন্ড মমেণ্ডত পালে আৰু এনেকা
অ', সেনেকাই সিহতৰ
উম। ইয়াত মানে
এ সিহতৰ, ফে ফেন হোৱা মানে বহুত কষ্টৰ কাম। কষ্ট বুলিয়েই নহয় ভালে লাগে। মই যিমান জানো মই সৰুৰ পৰাই আৰ্জেন্দীদা হেৰি ফেন।
কি কৈছা?
অ', ভালে মানে সৰু পৰা আনছ কে না ফেন দুমু।
অ', মই বহুত লয়েল, মই চেঞ্জ নকৰোঁ।
লয়েল, আজিকালি লয়েল পাব মুশকিল নহয় মানে কোনো কোনো থাকে না। আৰ্জেণ্টিনা কেতিয়াবা। কেতিয়াবা পৰ্চুগাল, কেতিয়াবা ফ্ৰান্স।
সিহতি হাৰিলেও সিহতি এ মোৰ টীম, জিকিলেও সিহঁতি এ টি
অ'। মোৰ এজন লগৰ আছে, এনেকাই হয় আৰু মানে
অ'
এনেকা মানে আগতে পৰ্চ্চোগুগ পৰ্চুগুল কৰিল। আচছা পচুগাল যোৱা বজাৰ, এ মই মই তোমাৰ ফ্ৰান্স, ফ্ৰান্স। মই ফ্ৰান্স চপৰ্টাৰ।
অ'।
তাৰপিছত ক'লে মই স্পিনৰ, স্পিনাৰৰ তোমাৰ আছিল না
অ।
স্পেইনৰ অ', স্পেইনৰ আছে।
উম'। আৰু তোমাৰ অ', যেনেকা এটা মানে তোমাৰ ফিফা চলি আছে। তুমি ফিফাৰ মানে যেনেকা এ যে কিবা মন আছে নেকি? ফিফা যে ষ্টেডিয়ামত যোৱা, যায় পেলাই চাবা। ষ্টেডিয়ামৰ পৰা চোৱা। যেনেকুৱা থাকে ন' ষ্টেডিয়ামত চোৱা
সেইটো মনটো আছে মনটোতো আছে। হেৰিয়ে নহ'ব অসমত হেৰিত হ'ব চাগে আৰু।
মানে চাবা পাৰে মানে এইকিন অ' পেচা ইমান যাব না মানে আফতাৰ ফ্লাইট কৰিব লাগিব। যোৱা টিকট, টিকেটৰে তোমাৰ বেছি যাব। টিকেটৰে কিমান তোমাৰ অ, ষাঠি হাজাৰ, সত্তৰ হাজাৰ মান যাই যাব টিকেট এটা।
অ', বহুত মানুহে গৈ কিনে তাত আছে আৰু।
উম'। তা তো আতে এন্তৰ জেগাত থকা মানুহ বিলাকে চাব পাৰা নাই। ইমান দাম থাকে টিকেটৰ মানে আমাৰ পৰা যাওতে তোমাৰ ভাবিলো আৰু। ঘূৰাতে মানে তোমাৰ দহ লাখ নে পোন্ধৰ লাখ মান গুচি যাব আৰু।
অ' সেইটো হয়।
আহা যোৱা ধৰি পেলাই, দহ লাখ, পোন্ধৰ লাখ মান গুচি যাব আৰু।
অ'। হ'ব তেন্তে এইফালে এছিয়াৰ ফালে কানট্ৰি থাকিলে মানে হ'লে অকমান সহজে হ'লে হয়। একেবাৰে বেলেগ ফালে গুচি গ'লে। কণ্টিনিয়েন্ত হয় প্ৰব্লেম হৈ যায়।
মানে আহিব মানে, এছিয়া ফালে হষ্ট কৰিব। যাৰ যেতিয়া এছিয়া প্লেয়াৰ হষ্ট কৰা হ'ব, তেতিয়া চাব পাৰিব আৰু মানে
অ'।
কোনটো বছৰ কৰিব বা সেইটো মানে আহা বছৰটো চান্স নাই অহা বছৰটো অলপ মানে মোৰো কপালে হৈ আছে তোমাৰ, আহ বেলেগ কণ্টিনেণ্ট হৈ আছে। অ' ইয়াৰ, ইয়াৰ নেক্সট বছৰো হ'ব পাৰে নেকি এছিয়া ফালে।
নেক্সট বছৰ কি হ'ব? নেক্সট বছৰ?
কৌষ্ট কাণ্ট্ৰ্ৰীবিলাক
কি চাৰি বছৰ পাছতহে হ'ব?
মইতো মানে এইটো চাৰি বছৰ পাছে চাৰি বছৰ পাছত যোনটো নেক্সট মেচ আহিব।
অ' সেইটোৱে, চাব লাগিব কোনটো হ'ব।
নহয় মই চাইছোঁ মানে তোমাৰ যোনটো নেক্সট ক'ৰচ কামপ্লিত হৈছে মোৰো কঁপালে হয়, মৰক্কো হয়। মৰক্কো তোমাৰ উম' আহ কি আছিল? কোন কেইটা বা কাউন্ট্ৰী আছিল মই চাইছিলোঁ যে ডউল বিলাক চাই আছিল ইয়াৰ নেক্সট এছিয়াৰ ফালে আহি আছে মানে ইয়াৰ আহ আঠ বছৰৰ পিছত আহিব আৰু এছিয়াৰ ফালে।
অ'
এতিয়া চা এতিয়া চেষ্টা মানে আঠ বছৰ লাগে অলপমান পইচাখন জমা কৰি ল'ম। কিন্তু তেতিয়া লাগে টিকেট ক'ত দাম হয় যাব ক'ত গুচি যায় কি জানে। অ' ছাৰে যিমান
হ'ব দে
তাই দহ লাখ কৰি ৰাখিল ছেভিংছত, তাৰপিছত চাই বিশ লাখ হে লাগিল।
আৰু তোমাৰ যেনেকটো ফুটবল চ তুমি কিবা খেলা বিলাক চাই নেকি তুমি বেলেগ খেল
খেলা বেলেগ খেলা মই এই আমাৰ ৰেচলিং চাইছিলোঁ। আগত এতিয়া আজিকালি সময় নাপাওঁ। এই ডাব্লিউ ডাব্লিউ ই সেইবোৰে চাইছিলোঁ।
ডাব্লউ ডাব্লউ।
অ', বেলেগ ইমান খাচ একো ভাল নালাগে মোক ফুটবলে যি ভাল লাগে মোৰ ক্ৰিকেটো ইমান ভাল নালাগে। ক্ৰিকেটৰ ৰুলচবোৰ সব জানোঁ। কিন্তু ক্ৰিকেটটোৰ ৰুলচ মই এইটো কাৰণে শিকিলোঁ কেলেকে এই কেতিয়া শেষ হ'ব বুলি গ'ম পাবলৈ।
মানে মই মই ক্ৰিকেট ইমান নাচাও মই মানে ফুটবল চা হয় ত তোমাৰ এইটো এফান বিলাক চা হয় এফান মটো জী নহ'লে তোমাৰ ত ই নহ'লে তোমাৰ উম কিবা থাকে ন তোমাৰ বাস্কেটবল বিলাক। মানে বাহিৰৰ খেল বিলাক অলপ সাদ ভাল লাগে মানে অলমান।
উম তাৰপিছত তুমি খেলাও ন অ', সেইটোয়ে।
মানে তোমাৰ দুই ঘণ্টা লাগে হৈ যায় আৰু সেই মানে ক্ৰিকেটটো মানে আৰু কি হয় চাৰি ঘণ্টা চলি যায় কেতিয়াবা এটা পাঁচ ঘণ্টা চলি যায় ছয় ঘণ্টা চলি যায়
উ কব নোৱাৰি ইমান লাহে লাহেকে গৈ থাকে। বল এটা মাৰিব। তাৰপিছত এইফালে বেটদি মাৰিব তাৰপিছত অ', মাজে ৰখিব কিবা কিবি তাৰপিছত আৰু বেট মাৰিব এই বহুত দিদাৰি ইমান দীঘল ইমান লাহে, লাহে মানে সেইটো চাবলৈ কিবা ধৈৰ্যও লাগিব নিচিনা লাগে যোনটো মোৰ ওচৰত নাইকিয়া।
ইমান আ্চতে আ্চতে খেলা চাব মন নাই এটা জাগাত বহ পো বাৰ চাই থাকা মানে মাৰ মোৰ ভাল নালাগে ত জাগাত ব বহি পেলাই ইমান ডাঙৰ মেছখন চোৱা সেই কাৰণে মই সৰু মেচ খুনে চায় তোমাৰ ইউ এফ চি হ'ল নহয় তোমাৰ এফনবিলাকে তোমালোক অলপ জল্দি শেষ হৈ যায় না। এইটো লাগা চালো আৰু। আৰু তোমাৰ যেনেকে তুমি ফুটবল খেলিছে নেকি
ফুটবল ফুটবল খেলি নাই পোৱা মই বেডমিণ্টন খেলিছোঁ। মই সৰুৰ পৰা এনে এ হ'ব।
ম দে কিতয়াবা কথা পাতিম সটো বিষয়ে দে দে।
অ', ঠিক আছে হ'ব।
ঠিক আছে।